হেল্ল।
শুনিছ নে?
অ, শুনিছো, শুনিছো। খবৰ-খাতি ভালনে?
উম ভাল, তোৰ ভাগৰ কেনেকুৱা? বহুত দিন খবৰ এটাও লোৱা নাই তই।
এই কি কবা আও স্কুল, কলেজ-চলেজ থাকে যে।
অ।
সেই সময়ো নহয়, আকৌ ক্ৰিকেটৰ কচিঙো থাকে।
হয় অ, বাকী তই হেৰি তোৰ ৰিজাল্ট কেনেকুৱা হ'ল হায়াৰ ছেকেণ্ডাৰী?
এই ৰিজাল্ট মেট্ৰিকতহে ভালেই হ'ল তিনিটাত লেটাৰ।
অ, আৰু কি কি চাবজেক্ট ল'লি?
এতিয়া হেৰি, কলা শাখাতহে ল'লো।
তই কলাত ললি অ। বাকী পঢ়া-শুনা ভালে চলি আছে নহয়?
এই চলি আছে চলি আছে ঠিকেই।
উম ভালকে পঢ়িবি, পঢ়াটোহে মেইন।
সেইটোৱে সেই, অহা বাইশ তাৰিখৰ পৰা পৰীক্ষাও।
অ, পৰীক্ষা পালেহিয়ে গুৰুত্ব দি পঢ়ি অ, গুৰুত্ব দি পঢ়িছনে নাই?
পঢ়া পঢ়িছো, পঢ়িছো।
উম, পঢ়।
এই মই কথা এটাৰ কাৰণেহে মাৰিলো।
অ, কচোন?
ৰ'বা, বাকী ভাত-চাত খালা নাই?
ভাত নাই খোৱা, অকমান পাছতহে খাম।
উম। মা, ককা আছে নহয়?
আছে অ।
অ, এই কথা এটাৰ কাৰণে মাৰিলো, এই এতিয়া এইটোত হেৰি, একাদশত মানে কোনগিটা, বিষয় ল'লে ভাল হয়নো ক'লা শাখাত?
অ, তই হেৰি কলা শাখাতে ইংৰাজী, অসমীয়া তাৰপিছতে ৰাজনীতি বিজ্ঞান
অ, অ।
বুৰঞ্জী।
অ'।
এইবোৰ কেইবাটাও চাবজেক্ট চা সাঙুৰ খাই আছে।
আ আ অ গম পাইছো মই এতিয়া হেৰি ললো ভূগোল লৈছো, ৰাজনীতি বিজ্ঞান,
অ
অ সমাজ বিজ্ঞানটো লোৱা আছে,
অ
অসমীয়া আছে স্বাস্থ্যজনিত এইটো ফিজিকেল
অ
আৰু, আৰু কিবা এটা লৈছিলো।
ইংৰাজী আৰু অসমীয়া কম্পালচৰি নহয় জানো?
অ ইংৰাজী লৈছিলো হয়।
অ
সেয়া
অ, ক্লাছ বোৰ সম্পূৰ্ণ হৈছে নাই?
অ আহ হৈ আছে, হৈ আছে।
অ সেইয়াৰ ৰাজনীতি বি
অ সেইটো কথাই মই সুধিম বুলি ভাবছিলো ৰাজনৈতি বিজ্ঞানটো কেনেকুৱা হয়
অ ৰাজনীতি বিজ্ঞানটো বেয়া চাবজেক্ট নহয় ভাল চাবজেক্টেই
বুজিলে মানে ভাল আও
অ বুজিলে ভাল তাত মানে তই ধৰি ল ভাৰতৰ গণতন্ত্ৰ তাপা ৰাজনৈতিক বিভিন্ন কাৰ্যকলাপ তাৰপিছত স্বাধীনতা, সংবিধান
অ
এইবোৰ বিষয়ে মানে তই পঢ়িবলে পাবি আৰু
অ অ
প্ৰথমতে বেছিক লেভেলৰ পৰা আৰম্ভ হৈ পিছলে বাঢ়ি বাঢ়ি গৈ থাকিব কথাবো
দ্বাদশ শ্ৰেণীত মানে অলপ এ সে কঠিন তাই হোৱা চান্স হেৰি এটা আছে আৰু আশা এটা
ঠিক ধৰি ল কঠিন নহয় কিন্তু অলপ বহলকে পঢ়িবলৈ পাবি আৰু
অ অ গম পাইছো।
মনযোগ দি পঢ় তেতিয়া চাবজেক্টটো বৰ এটা বেয়া চাবজেক্ট নহয় সহজ চাবজেক্টেই
অহ
বুজি লবলে ভাল বুজি ল'ব পাৰিলে ভাল নম্বৰ তই গোটাব পাৰিবি পৰীক্ষাত
অ অ অ সেইটোৱে বাৰু মই এতিয়া সেইটো বে বেছি কঠিনো পোৱা নাই
অ
ভালেই বিষয়টো বিষয়টো অসমীয়াও অ অসমীয়াটোও ভাল
অসমীয়াটো ভাল অ
অ অ পা পা পাঁচ অকল পাঁচটাহে গদ্যাংশ
অসমীয়াত গদ্যাংশ পাচটাহে নেকি?
অঁ, অকল গোটেই বছৰটো।
অঁ, তেতিয়াহ'লে দেখোন যথেষ্ট কমেই পাইছ তেনেহলে।
অঁ, কমেই। তাপা এই হেৰিটোহে এইটো। গ্ৰামাৰটো অকমান আহে আৰু।
অঁ, ব্যাকৰণ।
অঁ, ব্যাকৰণটো।
অঁ, যিহেতু তোৰ এই গদ্যাংশ খিনি কম, বছৰটোত পাঁচটাহে।
অঁ, এই ব্যাকৰণটো অলপ বেছি আহে।
অঁ, গতিকে তই ব্যাকৰণটো অলপ বেছি আহে আৰু টাইমটো তই যদি ব্যাকৰণত বেছি দিয়- তেনেহ'লে মেকআপ হৈ যাব ধুনীয়াকে।
অঁ, হয় -হয়।
অঁ, ইমান অসুবিধা নাপাওঁ।
অঁ, গম পাইছো বাওঁ।
কিন্তু তই বানান বোৰ অলপ চাই চিতি লিখিবি মানে। তোৰ অসমীয়াত বহুত বানান কাটে নহয়।
সেইটোৱে, বানান এতিয়া সেইটোয়ে মুঠতে ভাল কৰিব চাইছো আৰু বানানটো।
অঁ।
শব্দবোৰ যিমান পাৰো মানে শুদ্ধকৈ লিখিবলৈ চেষ্টাটো কৰি আছোঁ।
অঁ, তই যদি লিখি লিখি চাৱ তেনেহলে- শুদ্ধ হব, বানানবোৰতো আহি যাব নিজে নিজে অট'মেটিক ভাল হৈ আহিব।
সেইটোৱে, এ আ দশম শ্ৰেণীতকে মানে এতিয়া বহুত খিনিয়ে ভাল হৈছে। শব্দ বানান শুদ্ধ হৈছে মানে আগতকে। সেনেকুৱা কথা।
বাকী অঁ, ভূগোলটো হ'ল তোৰ- পৃথিৱীৰটো উপৰিভাগৰ কাহিনী কথাখিনি তই পঢ়িবলৈ পাবি ভূগোলত।
অঁ।
ভূগোল চাবজেক্টটো ভাল। তোৰ তাত- স্কৰিং চাবজেক্ট হয়, তাত তই নম্বৰ উঠাবলে ভাল।
অঁ।
আৰু তোৰ বিভিন্ন সংখ্যাসমূহ কিন্তু ভূগোলত তই মনত ৰাখিব লাগিব।
অঁ, অঁ, গম পাইছোঁ। এতিয়া আমাৰ এই একাদশ শ্ৰেণীত তিনিখন কিতাপ।
ভূগোলৰ?
অঁ, ভূগোলৰ। এখন মানে অকল হেৰি আৰু মেপৰ যোনখিনি আছে।
অঁ।
মানে সেই সেইখন এখন বুক কিতাপ মানে অকল- অঁ, তেতিয়াহ'লে অকল-
অঁ, আৰু?
বা বাকী দুখন মানে হে চেপ হেৰিয়ে আছে আৰু গদ্যাংশ। হ'লেও মানে বৰ দীঘল। বৰ দীঘল দীঘল নহয় গদ্যাংশ সমুহ।
অঁ, তই হেৰি নোট কৰি কৰি যাবি।
অঁ, লিখ লিখিয়ে যাওঁ বাৰু তেতিয়া মানে সহজ হয় বুজাত।
অঁ, মনতো ৰ'ব তই লিখি যাওঁতে।
অঁ, সেইটোয়ে কওঁ।
অ ভূগোলত তো তই মানে ভূগোলত সজাই লিখিব নোৱাৰ যে
হয় হয়
অ গতিকে ভালকে পঢ়িব লাগিব ভূগোলত আৰু যিহেত মানে ভূগোলত তো যদি তই লিখ লিখ তেতিয়াহ'লে নম্বৰ কাট নাখায়
হয়
গতিকে তই ভালকে নোট বনাই লিখ মনত ৰাখ তাৰপিছত তোৰ পৰীক্ষাত ভুগোলতো ভাল নম্বৰে উঠিব
অঁ ভূগোলটো এতিয়ালৈকে বাৰু বুজি পাইছোয়ে।
অঁ স্কুলতো আগবঢ়াই নিছে চাগে ভালদৰে
অঁ ভালদৰে নিছে আগবঢ়াই বাউ
উম'
দুইখন কিতাপে সমানেই গৈছে আৰু
হয় অ'
তুমিও এআ অ' দিয়ে দিয়ে চিত্ৰাৱলী
অঁ
আহে আছে বাউ
অঁ আঁকি চাবি মেপবোৰ আঁকি চালেহে আকৌ পাৰিবি, পৰীক্ষাত গৈ ডাইৰেক্ট আঁক দিব নোৱাৰ
অঁ অঁ সেইটোৱে বাউ ভালেই
উম'
এতিয়ালেকে ঠিকে পাই আছোঁ।
অঁ আৰু ইংৰাজী বিষয়টোতো তইতো ভালেই পাৱ।
ভালে পাওঁ বাউ সেইটো বেছি ৰি মানে সেইটোতো বেছি প পদ্য আৰু বা গদ্যাংশ নাই ইমানো দুখন কিতাপে
অঁ
দুখন কিতাপত কম কমকে আছে বাৰু।
অঁ তহঁতৰ এই ৰিপিদিডাৰ থাকে নিকি?
হা
ৰিপিট ৰিডাৰ থাকে নিকি?
নাই নাই।
অঁ দুইখনেই মেইন বুক ন
দুইখনেই মেইন
অঁ
সেই তহে দুইখনে সমানেই গৈ আছে বাৰু এতিয়ালেগে
অঁ পাৰিছ নহয়, তোৰতো ইংৰাজী ইমান গ্ৰামাৰৰ প্ৰব্লেমও নাই।
নাই বাৰু তেনেকুৱা, হ'লৌ মানে একাদশৰ এই যোনখিনি মানে হেৰি উপাদ্যাংশ মানে অলপ মানে আমনি লগা টাইপ টুৱেলভ অক মানে আকৌ এ শিক্ষকজনেও কৈছে মানে দ্বাদশ শ্ৰেণীত এইখিনি ভাল লগা
অঁ তই ৰে আমনি লগা হ'লেও তই নিজেই নিজাববীয়াকে ষ্টৰী টাইপৰ ইণ্টাৰেষ্ট তেনেকে সজাই পেলাই পঢ়িবি আৰু
অঁ সেইটোৱে কৰোঁ, আহি মই এ মোবাইল ফোনৰ জৰিয়তে
উম'
যিমান পাৰোঁ শিক্ষকৰ এইবিলাক আজিকালি অনলাইনত বহুত ওলাব লৈছে নহয়।
অঁ আজিকালি ওলাই একদম ধুনীয়া সুবিধা হৈছে এইটো
অঁ অ' ইউটিউব নামৰ এ বস্তু এটাও আছে।
অ
তাতে বহুত বস্তু আছে মানে পাওঁ আৰু পঢ়া
অঁ সেইটোৱে ভাল হৈছে যদি বৰ্তমান ছচিয়েল মিডিয়াটো ভাল ব্যৱহাৰ কৰ তেতিয়াহ'লে
আহেটো অ' সেইটো কামত আহে ভাল। হে
বাকী বাকীটোতো
বাকী ঠিকে আছে
অ কচিং ভালদৰে চলি আছে নে অ
পিছে কলেজৰ পৰা অহাৰ পিছতে সেইটোলৈ যাব লগা হয়েই
অ আজি গলি নে
অ যোৱা হ'ল আজি
অ যাবি তই ফিটনেচটো আচল কথা দেচোন
সেইটোৱে দুপৰীয়া তিনি বজাৰ পৰা গধূলি ছয় বজালৈকে হয়
অ আৰু ভাগৰ লাগে চাগে যথেষ্ট
নাই নাই লাগে লাগে হলেও ইমান এটা নালাগে সদায় এতিয়া অভ্যাস হৈ গল
অ
খেলি খেলি
অ এ ভালেই দে এইটো নিজৰ স্বাস্থ্যটো যতন লোৱাও হয় এফালৰ পৰা
হয় বাৰু সেইটো হয়
আৰু আজিকালিতো ল'বই লাগে নিজৰ স্বাস্থ্যৰ যতন কাৰণ আজিকালি খাদ্য বস্তু চব ভেজাল হৈছে
সেইটোয়ে তেতিয়া এ নিজে যতন ললেহে স্বাস্থ্যটো ভালে থাকে
অ সেইটোয়ে পিছত তোৰ পিছত বেমাৰ আজাৰ হোৱাতকে এতিয়াই অলপ কষ্ট কৰাই ভাল
সেইটোৱে সেইটোৱে
উম বাকীতোৰ ৰুমত থকা লগৰজন কোচিঙলে যায় নাই
নাই তেওঁ নাই তেওঁ গিটাৰৰ কেতিয়াবা সেই যায় গিটাৰৰ কচিঙত এনেই তেওঁ সেই খেলত ইমান হেৰি এটা নাই
অ ৰাপ নাই
নাই নাই
অ ঠিকে আছে চবৰে নিজৰ নিজৰ চইচ থাকে দেচোন
হয় হয় সেইটোৱে
অ বাৰু তেন্তে হ'ব দে তেন্তে পিছতকে পাতিম আৰু দে
অ অ ঠিক আছে দে হ'ব পিছত মই আৰু দুটামান কথা সুধিবলগীয়া আছে এই পঢ়াৰ ওপৰত মই তেতিয়া ফোন কৰিম
অ হ'ব ফোন কৰিবি।
অ অ ঠিক আছে বাৰু, খাই লব।
অ।